শুনিছানে?
হয়, হয়। শুনা পাইছো। তুমি শুনা পাইছা?
অ, অ পাইছোঁ। অ আছো দিয়া। ভালেই মানে গৰম ইমান পৰিছে নহয়, আজি কি কবা।
হয়, হয় আজি বহুত গৰম দিছে দেই। তাকে বাকী কি কৰিছা?
অঁ' আছোঁ, ঘৰতে আছোঁ।
অ।
অহ
তাকে আজি ভাবিলোঁ মই অলপ এই বিজ্ঞানৰ অৱদানৰ ওপৰত চৰ্চা কৰোঁ নেকি?
অঁ খুব ভাল ভাল বিষয় এটাই তুমি লৈছা, কাৰণ কিয় আজিকালি চোন আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে এই বিজ্ঞানৰ অৱদানতে জীয়াই থকা বুলি ক'ব লাগিব। নে কি কোৱা?
হয়, হয়। একেবাৰে সঁচা কথা দেই। অ মানে বিজ্ঞানে আমাৰ আধুনিক সভ্যতাৰ অন্যতম শক্তিশালী ভেঁটি হিচাপে পৰিণত হৈছে দিয়াচোন। ইয়াৰ মানে অভিন অ মানে অৱদান অবিহনে আমি আমাৰ জীৱনতো কেতিয়াও কল্পনা কৰিব নোৱাৰো। যেনেকে তুমি ক'লা আমি ৰা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে বিজ্ঞানৰ অৱদানৰ ওপৰত তে আ থাকো, নিৰ্ভৰশীল হৈ থাকো। আৰু বিজ্ঞানৰ ফলত আমাৰ মানুহৰ জীৱন আহ ধাৰা যিটো আছে সেইটো অতি আহ সহজ হৈ পৰিছে আৰু সুৰক্ষিতো হৈ পৰিছে আৰু বহুতো আৰামদায়ক হৈ পৰিছে। যাৰ ফলত আমি মানে যিমান খিনি আমাৰ আমি কষ্ট কৰিছিলো আগতে, সেই কষ্ট খিনি বহুখিনি কম হৈ আহিছে আৰু বিজ্ঞানৰ অৱদানৰ সময়ত আমাৰ বহুখিনি সময় অপচয় হোৱাৰ পৰা আ ৰক্ষা মানে বাচি যায় বা সময় অপচ চয় নহয়। আহ যেনেদৰে আগতে তোমাৰ মানে বহুত খিনি কাম কৰোতে ঘন্টাৰ পিছত ঘন্টা সময় লাগি ছিলে নহয়নে? কিন্তু এতিয়া আমাৰ বিগ বিজ্ঞানৰ এই বিজ্ঞানৰ যিমানবোৰ অৱদান ওলাইছে বা বিজ্ঞানে যিমানবোৰ আহ মানে অ বস্তু প্ৰচ টোত কৰি ওলাইছে, সেইবোৰৰ জৰিয়তে মানে আমি কম সময়ৰ ভিতৰতে অ মানে বহ বহু কেইটা কাম সম্পূৰ্ণ কৰিব পাৰোঁ। নহয়নে বাৰু?
হয়, হয় ঠিকেই, ঠিকেই কৈছা।
মানে বিজ্ঞানৰ মানে এতিয়া ধৰা চাব দেই মই তাক উদাহৰণ এটা দিওঁ সৰুকৈ। এই আমি এতিয়া ধৰা আগতে দূৰ দূৰণি যাবলৈ কি আছিলে গৰু গাড়ী বা এনেকুৱা ধৰণৰ ঘোঁৰাৰ গাড়ী এনেকুৱা ধৰণৰ ওপৰত নিৰ্ভৰ কৰিব লগা আছিলে। আগৰ দিনৰ কথা কৈছোঁ। তেতিয়াই আমাৰ এইবোৰ গাড়ী মট মটৰ হ'ল। গাড়ী মটৰ বোৰ হোৱাৰ লগে লগে এতিয়া চাবাচোন তুমি কিমান কিমান দূৰৰ দূৰৰ কবাত আজিকালি ওপৰেদি উৰি যোৱা উৰা জাহাজ পৰ্যন্ত হৈ গ'ল। এই আমাৰ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত্ব আজি কালি আমি এঘন্টা, দুঘন্টাতে আমি মানে পাৰ কৰি দিব পাৰোঁ। ভাবাচোন আমি কিমান কিমান মানে উ বিজ্ঞানে উন্নতি কৰিলে।
সঁচাকে মানে বহুত একেবাৰে সঁচা কথা দেই। তুমি যিখিনি কথা ক'লা মই তোমাৰ সেই কথাখিনিৰ লগত একমত। আজিকালি মানে ইমান বিজ্ঞানৰ অৱদানৰ ফলত মানে ইমান সহজতে আমি সকলো কাম কৰিব পাৰোঁ। আ যিবোৰৰ আমি কল্পনাই আগতে মানে কল্পনাই কৰিব পৰা নাছিলোঁ। আৰু অ মই ভাবোঁ যে বিজ্ঞানৰ অৱদানৰ মানে বিষয়ে ক'বলৈ গ'লে প্ৰথমতে মানে মোৰ মনলৈ আহে এই চিক চিকিৎসা বিভাগৰ কথা ৷ কাৰণ আগতে তোমাৰ চিকি- চিকিৎসা মানে বি বিভাগৰ কথা ক'লে সিমান এটা উন্নত নাছিল চিকিৎসা বিভাগ। কিন্তু আজিকালি বিজ্ঞানৰ ইমান বোৰ মানে উন্নতি হৈছে বা বিজ্ঞানৰ ক্ষেত্ৰত যিমান খিনি প্ৰযুক্তিৰ তোমাৰ এই কি বুলি কয়। এই নিৰ্মিত হৈছে বা যিমান বিলাক প্ৰযুক্ত ওলাইছে তাৰ ফলত মানে আমাৰ এই বিজ্ঞানৰ যি এ চিকিৎসা বিজ্ঞানৰ ধৰ যিখিনি তোমাৰ এ যিলাক মানে তাতে জটিল ৰোগ বিলাক আছে সেইবোৰ মানে বহু অতি সহজে আমি তাৰ চিকিৎসা কৰিব পৰা হৈ গৈছোঁ আৰু য আৰু বিভিন্ন ধৰণৰ আধুনিক ঔষধ ওলাইছে বা টীকাকৰণ হওঁক বা অস্ত্ৰোপচাৰ হওঁক। আৰু চিকিৎসা সঁজুলি লাখ লাখ মানুহৰ জীৱন ৰক্ষা কৰিছে আগতে যেনেকে তোমাৰ এটা ৰোগ আছিলে কেঞ্চাৰ ৰোগ সেই কেঞ্চাৰ ৰোগৰ অ